হেল্ল' নমস্কাৰ ভালেই।
উম, উম। বৰ্তমান ক'ত?
তোমাৰ কেনেকুৱা, ঘৰতে আছোঁ তুমি?
ময়ো আছো এই ঘৰতে আছো গৰম পৰিছে সেইকাৰণে ঘৰতে অকণমান ৰেষ্ট কৰি আছো।
অ, বাকী খবৰ খাতি ভাল।
বাকী ঠিকে আছো। তোমাৰ কোৱাচোন ঘৰত চব ঠিকে আছে।
আছে আছে ঠিকে আছে।
উম, ইফালে গৰম কেনেকুৱা পৰিছে?
গৰম দিছে বহুত দিছে।
অ
বৰষুণ চৰষুণ দিছিলে নাই?
বৰষুণ আবেলি সময়ত এজাক দিছিলে। কিন্তু বৰষুণ দিছিলে যদিও এতিয়া মানে ৰাতি বহুত গৰম পৰিছে মানে। উম।
তাৰপা কামলে গৈছিলা?
অ' কামলৈ গৈছিলোঁ, কামপা আহিলো কামপা আহি এতিয়া মানে গাপা ধুই, ৰেছ চাহ একাপ খাই বিছনাতে ৰেষ্ট লৈ আছো এতিয়া।
অ তোমালোকৰ ফালে বানপানী হৈছে নাই?
বানপানী আমাৰ থকা এলেকাত হোৱা নাই, কিন্তু মানে বিভিন্ন ধৰণৰ এলেকাত বানপানী হৈ থকা দেখা পোৱা গৈছে। ধৰা আমাৰ ঘৰ পৰাই মোটামুটি চাৰি কিলোমিটাৰ, তিনি কিলোমিটাৰ, আঁতৰত মানে বানপানী সমস্যাতটো দেখ খা পোৱা দেখা পাই আছো মানে।
তাৰ ফলতো খেতি বাতিও, মানে ইমান এটা ভাল নহ'ব, বানপানীৰ ফলত।
হয়, মানে বানপানীটো হলে বিভিন্ন ধৰণৰ অসুবিধা হয়। যেনে ধৰা যাতায়ত ব্যৱস্থা, তাপা খোৱা পানী সুবিধা, খেতি-বাতি এতিয়া যিটো এলেকাত মানে বানপানী হৈছে, তাত তোমা মেইন সংযোগ যাতায়ত ব্যৱস্থাটো তোমাৰ, বিচ্ছিন্ন হৈ গৈছে। যাতায়ত ব্যৱস্থা বিচচ্ছন্ন হৈ যোৱাৰ ফলত, মানে বিভিন্ন ধৰণৰ অসুবিধা সন্মুখীন হবলগীয়া হৈছে। এনে ধৰা তোমাৰ যাতায়ত ব্যৱস্থাটো বন্ধ হৈ গ'লে ধৰা বিভিন্ন ধৰণৰ অসুবিধা মানে ব্যৱসায় বাণিজ্যক কে আদি কৰি স্কুল, কলেজ। সকলোখিনি বন্ধ হৈ সকলোখিনি বন্ধ হৈ যাবলগীয়া হয়। তদুপৰি মানে, সাধাৰণ মানুহৰ বহুত অসুবিধা হয়। নে খেতি বাতি খেতি বাতিৰ লগত যিখিনি মানুহ জৰি়ত হৈ আছে সেইখিনিটো তেওঁলোকৰ সমস্যা হবই। এই বৰষুণ দিয়া ৰ লগে লগে আকৌ পানী হ'ব। এই পথাৰ খিনিত, মানে খেতিৰ কাৰণে এতিয়া খেতি কৰিব নোৱাৰিব, পানীয়ে মানে আহিব, ডুগাব, মাৰিব।
অ অ
সেইকাৰণে সমস্যা হয়। এই ক্ষেত্ৰত যদি মানে, গভমেন্টে অকমান সুবিধা কৰে গভমেণ্টৰ যিবিলাক ধৰা সুবিধা থাকে সেইবিলাক যদি সুচাৰুৰূপে পালন কৰে তেতিয়া মানে বানপানী সমস্যাটো সাধাৰণ এলেকাত মানে একেবাৰে নাইকিয়া কৰি দিলে নাইকিয়া কৰি দিব নোৱাৰিলোঁ একেবাৰে হ্ৰাস কৰিব নোৱাৰিলোও মানে বানপানীতটো কমিব।
খেতিপথাৰ কৰিবলে সুবিধা হ'ব আৰু অলপ।
হয়।
তাৰপিছত, ৰাস্তা ঘাটবোৰ ভাল হৈ যাব আৰু।
অ, যদি মানে, চৰকাৰে সুবিধা কৰে, তেতিয়া ৰাস্তা ঘাট বিলাক মানে, বহুত উন্নত হব। য'ত এবাৰ ঠিক কৰা পিছত পাঁচ বছৰ কাৰণে একো চিন্তা নাই, বা পাঁচ বছৰ দছ বছৰ কাৰণে এক কৰিব নালাগে।
হয়!
তেনেকুৱা ধৰণৰ যদি প্ৰকল্প, চৰকাৰে হাতত লয়। তেতিয়া,
এতিয়া, বৰ্তমান সময়ত, বৰ্তমান সময়ত একো চৰকাৰে ব্যৱস্থা ল-লোৱা নাই নেকি?
বৰ্তমান সময়ত মানে, এতিয়া বানপানী হৈছে, এতিয়া বানপানী হৈ থকা হৈ থকা এলেকাত, কিমান কি কৰিছে, এইটো দেখা পোৱা নাই। কিন্তু, মানে, পৰৱৰ্তী সেইটো, পৰৱৰ্তী সময়ত চাগে গভাৰ্ণমেণ্টে সেইটো ওপৰত কাম কৰিব। তাক লৈ, গভমেণ্টে আস্থা দি থৈ গৈছে। কিন্তু মানে, বৰ্তমান লৈকে একো পদক্ষেপ হাতত লোৱা নাই। সেইটো মানে, দেখা পোৱা নাই মানে।
অ'! এইটো, বানপানীটোতো প্ৰত্যেক বছৰেই হৈ থাকে, ন'? আৰু, আৰু আগৰ কিবছৰ আৰু আগৰ কিবছৰটো তেনেকে চাগে, চৰকাৰে কিবা নহয়, কিবা এটা পদক্ষেপ লৈছে।
হয়! গভমেণ্টে যিমানটো, স্কিলত কামটো কৰিব লাগে, সিমানটো স্কিলত ত' হয়তো কৰা নাই চাগে। সেইকাৰণে, প্ৰত্যেক বছৰে মানে, বানপানীৰ সম্যাটো উম, গ্ৰাম্য ভূমিত থাকি যায়। আমি ভাবোঁ! মানে যদি চৰকাৰে পূৰা স্কিম মতে, কামটো কৰে বা ঠিকাদাৰ সমূহে পূৰা প্ৰত্যক্ষ ভাৱে নহয়, পৰোক্ষ ভাৱে হ'লেও যদি, পূৰা কামটো কৰিবলৈ চেষ্টা কৰে। তেতিয়া, বানপানীৰ সমস্যাটো সমাধান হ'ব বুলি মই ভাবোঁ।
এইটো, চৰকাৰে-চৰকাৰলে, এনেকে জনোৱা হয় নাই মানে, বান পানী সমস্যাটোৰ ওপৰত?
হয! চৰকাৰলে যোন
চৰকাৰলে জনোৱা হয়। কিন্তু, চৰকাৰ পক্ষ আহি মানে, কামখিনি কৰালে বহুত সময় লাগি যায়। সেইটো মানে, এটা স্কিলৰ ওপৰত মানে, সিহঁতৰ ইঞ্জিনিয়াৰ আহিব, ইঞ্জিনিয়াৰ চাব। তাৰপিছত, ড্ৰয়িং বনা ব। তাৰপিছত, ওপৰল যাব, পাছ হ'ব। তাৰপিছত, আহি তলৰ লেবেলৰ পৰা আকৌ কাম কৰিব। কিন্তু, যিখিনি কাম মানে, যেনেধৰণে কৰিব লাগে। যদি, তেনেধৰণে কৰে, চৰকাৰৰ মতে তে তিয়া, মই ভাবোঁ! নিশ্চিত ৰূপে বানপানী সমস্যাটো সমাধান হ'ব।
উম। সেই, বানপানী হোৱা এলেকাটো, লোকসকল কেনেকে থাকে মানে? মানে, বানপানী হ'ব বুলিতো গম পায়েই।
হয়! সেইটো মানে, কি সেইটো, জীৱন-যাপন কৰাও মানে, মানে বহুত অসুবিধা, তাত ধৰক। তোমাৰ, খোৱা পানীৰ অসুবিধা হৈ যায়, থকা। থকা অসুবিধা হয়। আৰু যি, যিসকল মানে, যিবোৰ জীৱ-জন্তু ঘৰত থাকে, তেওঁলোকৰো খোৱা বোৱাত বহুত অসুবিধা হয়। তেনে, গৰু, ছাগলী, হাঁহ, পাৰকে আদি কৰি। যিখিনি থাকে, সেইখিনি মানে, পোহাৰ কাৰণে বহুত অসুবিধা হয়। সাধাৰণ ভাৱে মানুহ, সাধাৰণ ভাৱে মানুহ
খাবলে বেয়া হয়! খাবলে একো, না-নথকা হৈ যায়তো।
হয়! মানে, বানপানী হোৱাৰ লগে-লগে, মেইন খোৱা পানী সমস্যা হৈ যায়। খোৱা পানী যদি উপযু নহয় তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে
হয়
বৰ্তমান সময়ত মানে প্ৰকৃতিৰ অৱস্থাবোৰ ভাল নহয় মানে মানে কোনোবা এটা চাইডত বৃষ্টিপাত হৈ থাকিলে কোনোবা এটা চাইডত তোমাৰ বৰষুণ হৈ ভূমিস্খলন হৈ যায় বানপানী হৈ যায়
ৰ'দো দি থাকে কোনোবা এটা জেগাত
উম প্ৰকৃতিৰ ওপৰত পুৰা মানে ভৰসা কৰিব নোৱাৰি কিন্তু তাক মানুহে যিমান খিনি কৰিব পাৰে সিমান খিনি উপযুক্ত কৰিব পাৰিলে অকণমান সুবিধা হ'ব বুলি মই ভাবোং
হয় হয় আমি জনামতেতো তোমালোকৰ তাত বহুত কেই বহুকেইখন নদীয়ে আছে
হয় মানে নদীসমূহৰ যদি মানে পাৰ সমূহ যদি দুই পাৰ দুই পাৰটো গভমেণ্টে সেঁহতৰ মতে যদি বনাই দিয়ে ওখকৈ একদম পুৰা মানে টিউপাল লগাই দিয়ে তেতিয়া মানে পানীটো যৰ পৰা গৈ ওপনৈত পৰে গৈ তালৈকে যদি বনাই দিয়ে মাজত যদি ক'তো মানে ন নদীয়ে অসুবিধা কৰিবলৈ নিদিয়াকৈ তালৈ লৈ যাব পাৰে তেতিয়া মই ভাবো নিশ্চিত ৰূপে বানপানীৰ সমস্যা নাইকিয়া হব
লগতে শিল বান্ধ মাৰি দিলেও অকণমান হেৰি হ'ব
হয় যদি মানে য'ত য'ত পানী অহাৰ সম্ভাৱনা তাত থাকে তাত যদি গভৰমেণ্টে পুৰা পকাকৈ বনাই দিয়ে বা শিল লগাই দিয়ে পাথৰ লগাই তাত সেঁহতৰ স্কিম মতে কাম কৰে তেতিয়া মই ভাবো সাধাৰণ ৰাইজৰ বাবে উপকৃত হ'ব
অ বানপানী এলেকাটো মানে বানপানীটোৰ পৰা অকণমান হ্ৰাস পাব আৰু
হয়
নদীকেইখনৰ পৃষ্ঠ এলেকাটো ঠেক নেকি যাৰ ফলত বান পানীৰ সৃষ্টি হয়
হয় নদীখন মানে প্ৰত্যেক বছৰে মানে চলি গৈ থাকোতে মানে তাত ধৰা বিভিন্ন ধৰণৰ বস্তু আহি নদী পৃষ্টটো অকমান মানে বাম হৈ যায় তাৰ বাবে যদি প্ৰত্যেক বছৰে নহলেও দুবছৰৰ মূৰত হলেও যদি পৃষ্ঠটো অলপ মানে চৰকাৰ মতে যদি খান্দি বহল কৰি বহল কৰি দিয়ে তেতিয়া মানে বানপানীতো মানে পানীটো যেনেকৈ আহে তেনেকৈ ওপনৈত পৰি যাব তেতিয়া অকণমান মানে ফাইদা হ'ব সাধাৰণ ৰাইজৰ
তাৰপৰা
এতিয়া মানে পানীত উম বতৰৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি মানে অ পানী হবই।
হয়।
এই কাম খিনিটো চৰকাৰে নহলে প্ৰপাৰ্টি বাবে কৰিব লাগিব। যদি চৰকাৰৰ দিনতে চৰকাৰে এইখিনি সুবিধা কৰে তেতিয়া বাৰিষা কালত বানপানীৰ পৰা সাৰিব পাৰিব।
খৰালি দিনতে যদি নদী বান্ধবোৰ মাৰি দিয়ে, লগতে এই শিলবান্ধি গোটেই নদীখন সংৰক্ষণ কৰে। বানপানীৰ সমস্যাৰ পৰা অকণ হাত সাৰিব পাৰি।
হয়।
তোমালোকৰ সেইখনত এনেই মা, অহ মাছ- চাছ ওলাইছে নাই?
বৰ্তমান সময়ত পানী অহাৰ লগে- লগে মাছ টো আহে, কিন্তু ধৰিব পৰা ব্যৱস্থা নোহোৱাৰ কাৰণে মাছ মাছ এতিয়া উপযোগী হোৱা নাই মানে।
হয়, হয়।
ঠিক আছে দিয়া, এতিয়া তোমাৰ লগত আজি কথা পাতি ভাল লাগিল আকৌ নেক্সট এদিন তোমাক লগ পাম।
অ', লগ পাম বাৰু, হ'ব দিয়া।
ঠিক আছে।